নমস্কাৰ শুনিছনে? অহ। অহ। ক'ত আছ' এতিয়া?
অ' বৰ্তমান ঘৰতে আছো। মানে খোজকাঢ়িলো অলপমান। এই তাকেহ। মই খোজকাঢ়ি আহিলো অলপ- অলপ- এনেই।
অহ। অহ।
সন্ধিয়া সময়
মই আহিলো। মই কিন্তু খোজ কঢ়া নাই এতিয়া।
অহ অ' এনেই অলপ
এনেই অলপ গেলো। হে মানে দিনটো ওলাই নাই না তোমাৰ।
অহ। ঠিকে। ঠিকে। সন্ধিয়াটো মানে ওলাব লাগে।
অহ। অহ। তাৰ কাৰণে মনটো ভালে থাকে। তাৰ কাৰণে অলপ গলো।
ঠিকেই। ঠিকেই কৈছা। অ' ঠিকে- ঠিকে।
বাকী কোৱা আৰু খবৰ পাতি মানে?
অ' ঠিকে।
ক'বাত জাৰ্ণি কৰবা নেকি?
অ'হ। ক'বাত ভ্ৰমণ কৰব' লাগছিল কিন্তু।
অ', তাকেইতো, এই ট্ৰেইনত যাব দেখোন ইচ্ছা যায়।
অ', ট্ৰেইনৰ কথা ভাল মনত পেলালা কিন্তু ট্ৰেইন মানে, এ সেই আৰু ইমান পুৰণি মানে, মানে, সেই যোনটো ৰেল যাত্ৰা বুলি কওঁ আমি। উম, মানে, আগৰ পৰা চলি আহিছে আৰু এতিয়ালৈ চলি আছে। তাতে মানে বহুত ভাল আৰামদায়কৰ যাত্ৰা কিন্তু এইটো
উম।
হয়নে নহয়?
তাকেটো হয়, হয়।
হয়।
তাকেটো, ট্ৰেইনৰ যাত্ৰা কিন্তু কৰি ভাল লাগে তোমাৰ।
উম, নিশ্চ ভাল লাগে নিশ্চয়, ট্ৰেইনত মানে ক'ব গ'লে মানে এই ধুনীয়াকে মানে, হয়, কি কয়, কি কোৱা?
তোমাৰ লগত ভাল লাগে বেছি।
হয়। অ', লগ বন্ধু বা পৰিয়ালবৰ্গৰ লগত মানে
অ', অ',। মানে কি তোমাৰ, ট্ৰেইনত হ'লে এ যেন ট্ৰেইনত যাবা জেনেৰেল জেনেৰেলত যাবা নোৱাৰি।
অ', হয়, হয়, দূৰ যদি দূৰণি যাত্ৰা কৰিব যাও আমি যিহেতু মানে এই ভ্ৰমণৰ কাৰণে যিহেতু মন্দিৰসমূহ, কেদাৰনাথ মন্দিৰ বা তোমাৰ আয়োধ্যা অযোধ্যা মন্দিৰ, সেনেকে যদি যাব খোজো মানে অলপ অকমান ভাল ট্ৰেন বাছি লোৱাটো আমাৰ মানে ভাল আৰু শ্লিপাৰ ক্লাছ বুলি যিহেত টো মানে কয়
আৰু তোমাৰ জেনেৰেলত মানে জেনেৰেলত মানে তোমাৰ হেৰি হয় এই গোন্ধ ওলায়, বহুত গোন্ধ ওলায়।
নিশ্চয়, নিশ্চয়, মানে এইটো এটা কাৰণ মানে এই যিহেত মানে ভাল চাফা-তাফা মানে ইমান মানে ভালকে কৰি নাথা নথ থয় যিহেতু মানে, অলপমান মানে প্ৰদূষিত নিচিনা অনুভৱ হয় কিন্তু মানে।
আৰু তাত পেচাব-চেচাব কৰে চাফা নকৰে। শৌচ বিলাক কৰি আহে, যেনে তেনেকে। মানে ট্ৰেইনত কিন্তু মই যোৱাবাৰ গৈছিলো মানে তোমাৰ হেৰি হৈছেল এচি ডাব্বাতে গৈছিলো শ্লিপাৰত চাকেণ্ড টায়াৰনে আৰু ছেকেণ্ড টায়াৰত গৈছিল মানে ভালেই লাগিল। কিন্তু।
অ', ভাল লাগে, ভাল লাগে, তাকে মানে, ইমান ধুনীয়া আৰামদায়ক হৈ পৰে সেইবিলাক মানে, যাত্ৰা কৰিবৰ কাৰণে বহুত সহজ হৈ পৰে।
এ তাত অলপ এটাই অসুবিধা মানে, এই লেট্ৰিন কৰিব গ'লে মানে শৌচ, পেচাব কৰিবলে এ লৰি থাকে তোমাৰ টেনখন।
অ', হ সেইটোও মানে অনুভৱ হয় বাৰু নোহোৱা নহয়।
সেইটো মানে অসুবিধা হয়, বস্তুটো তাৰ মানে তুমি মো খান ধুলে ৰাতিপুৱা শুই উঠিলে মুখ খান ধুলে মানে ব্ৰাছ কৰিব নোৱাৰি ভালকে।
ঠিকে, ঠিকে, ঠিকে, হয়, হয়, হয়, এইটো ঠিকে, ঠিকে, হয়, হয়। সেই আৰু অ', লৰি, লৰি থাকে এই আৰু মানে কি আৰু বহি থাকিলে যোনটো আমাৰ মানে ভাল ট্ৰেনত যদি উপভোগ কৰিব মানে ভাল হৈ পৰে আৰু সময়মত তাৰমানে, তেওঁলোকে খানা বিধ মানে খোৱা বস্তুৰ যোগাৰ আহে, যদি ভাল মানে টিকট কৰা তুমি ভাল খোৱা বস্তু আহে আৰু ভাল, ভাল মানে ভাল লাগে আৰু
ভাল লাগে
আৰু এটা কথা, প্ৰথম কথা মানে, হয়, হয়। অ', প্ৰথমকথা মই কবলৈ যাওঁ মানে ট্ৰেইনত উপভোগ কৰিলে মানে কি আৰু বিভিন্ন মানে পথাৰসমূহ মানে চাই যাই থাকিব পাৰি, কিন্তু হয় নে নহ
অ', হয়, হয়, সেইটোয়ে কিন্ টো তোমাৰ এই বিলাক হয়, মানে ৰাজ যদি হিমা চ চাই, চাই যাব পাৰ
অ', নিশ্চয়, মানে কি ধুনীয়া এটা পৰিৱেশ হব পাৰে কিন্তু মানে এনেকুৱা লাগে মানে ইমান ধুনীয়াকে আমাৰ ভ্ৰমণ কৰি আছোঁ। হয়, হয়, সেইটোতো বিহাৰৰ কথা।
সেইটো তোমাৰ বিহাৰত সোমালে মানে কি হয় জানানে
হয়।
গোটেই মানে এই তুমি বটলত পানী লৈ যাই থাক দেখা পাই থাকিবা, তাৰমানে সিহঁতে চাইডে চাইডে পথ থাৰতে শৌচ কৰে সিহাতে।
নিশ্চয়, নিশ্চয়, মানে ইমান ধুনীয়া মানে পৰিৱেশ মানে সেইবোৰ মানে মই ভাবো, ট্ৰেইনত উপভোগ কৰা মানুহ কিন্তু বহুত মানে ভাল আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মানে সন্মুখীন হয় তেওঁলোকে, মানে আৰু তুমি চাবলৈ গ'লে সূৰ্যটো মানে যেতিয়া ডুব যায়। সেইখিনি সময়ত মানে ইমান ধুনীয়া ৰঙা হৈ পৰে। খেতি-বাতি বা খেতসমূহ মানে, ইমান মানে ভাল লগা এটা পৰিৱেশ মানে কেমেৰাত মানে আৱদ্ধ কৰি থওঁ আৰু মই।
এটা বস্তু মানে লক্ষ্য কৰিব লাগে এইটো
হয়।
তোমাৰ লাগতিয়াল ডকু ডকুমেণ্টচ কাগেজ পাতিবিলাক ঘূৰি ল'ব লাগে মানে অলপ হেৰি হৈ থাকিব লাগে।
উম, ঠিক কথা এটা কৈছা কিন্তু মোৰ মনৰ উথা কথা ক'লা। অ', চুৰ কান চুৰি কাণ্ড মানে আজি আজিকালি মানে, অ', সকলোতে মানে বৃদ্ধি পাইছে। কিন্তু এইটো মানে, সমানে বৃদ্ধি পাইছে কিন্তু মানে তুমি যদি অকলে ভ্ৰমণ কৰিছা আৰু যদি ঠিক যদি তুমি টোপনি গৈছা সি মোবাইলসমূহ উম মানে নখত পইচা চইচা লৈ পেলাই যদি, এনেকে ভ্ৰমণ কৰি গৈ আছা টোপনি গ'লে মানে কিছুমান মানে, মানে সেই সুবিধাটো লয় আৰু তোমাৰ মানে ক'ব নোৱাৰাকে মানে তেওঁলোকে মানে সকলো মানে লৈ যায় আৰু- পিছত মানে কেতিয়াও মানে তেওঁলোকক বিচাৰি নাপায়। কোনোবা এটা ষ্টেশচনত নামি দিব, সেই সেনেকে মানে- এইটো কৰাই ৰাখিছে।
আৰু মানে তোমাৰ কি হয় জানানে মানে কি এই মোৰ- যোৱা যোৱা হেৰিতেই মানে হৈছে দিছে হেৰি মানে কি হৈছে মোৰ মানে- কিবা এটা অসুখ হৈছে মানে তেনেকুৱা, মোৰ এই মানে- এটা মানে হেৰিত এই দাদা এজনে থৈ দিছিলে তাৰ চাইডত।
অঁ, অঁ।
লাগতিয়াল কাগাজ মানে তোমাৰ এই হেৰিৰে আৰু তোমাৰ পৰীক্ষা বিলাক- কিবা এম আৰ আই চেম আৰ আই এইবিলাক, এই তাৰমানে সেইখিনিত- কাগছো চুৰি কৰি লৈছে মানে কিবা তাত থুঙাত মানে কিবা পইচা চৈচা থা- লৈ লৈ গৈছে।
অঁ, এইবোৰ মানে বেয়া কাণ্ড কিন্তু এইবিলাক।
উম, তোমাৰ লাষ্টত আৰু মই কৰিব লগা হ'ল সেইটো বেলেগকে। সিহঁতে তাৰ মানে কিবা পইচা চইচা থকা বুলি ভাবিছিল।
উম, নিশ্চয় নিশ্চয়। তাকে- এইবোৰ কাণ্ড হৈ থাকিব নালাগে বাৰু মানে- এটা ভ্ৰমণ কৰিবলৈ যায় ইমান ধুনীয়াকে মানুহ বিলাক মানে অলপমান স্বাৰ্থপৰ নহয়ওঁ, - নহয় মানে বুজিব লাগে। কিছুমান মানেতো এনেকুৱা হয় যে- কাষত থকা মানুহজনেই এনেকে লৈ যায় মানে বেলেগকে আহিবই নালাগে, কাষত যদি- তোমাৰ বহিও আছে মানুহ এজন, তুমি যদি টোপনিও গৈছা- তোমাৰ সকলো মানে বস্তু বস্তি লৈ যাব আজি আৰু যদি তুমি প্ৰশ্ৰাৱ কৰিবলৈও যোৱা- বেগসমূহ মানে পতকৈ মানে নোহোৱা কৰি পেলাব আৰু।
আজিকালি বাৰু তোমাৰ আজিকালি তোমাৰ পইচা পাতি এনেও লগত লৈ নাযায় বেছি।
নিশ্চয় নিশ্চয়, আজিকালি যিহেতু ডিজিটেল পেমেন্টৰ যুগ হৈছে মানে মবাইলটোৰে সকলো, - চব হয়, এইটো এটা সুবিধাও হৈছে বাৰু।
কিন্তু অ অলপ চলপটো লাগে হাতত তোমাৰ কেচ পইচাও লাগে অলপ।
লগত লাগিব কিন্তু সেইটো নোহোৱা নহয়।
দহ- পোন্ধৰ দহ হাজাৰ টকা এটা লাগিব তোমাৰ। কাৰণ- হয়, তিনিদিন তুমি ট্ৰেইনত থাকিবা তাত খোৱা লোৱাৰো কথা আছে।
অঁ হয়, হয়, হয়। কিন্তু সেই হয় মানে দীঘলীয়া ভ্ৰমণ কৰিলে- মানুহৰ কিন্তু শাৰীৰিক এই ব্যায়ামটো মানে হৈ নপৰে কিন্তু মানে- অকল বহি থাকিব লাগে বা শুই থাকিব লাগে মানে ইমান ঘূৰা ফুৰা কৰিবৰ কাৰণে ইমান জেগা থেকা নাপায়। সেইটো মানে অলপ মান সেইটো মানে সেই আৰু। মানে গা বোৰ যেন গভীৰ গভীৰ হৈ থাকে আৰু সেনেকুৱা।
কিন্তু তোমাৰ লগ বন্ধুৰ লগত গ'লে এটা বস্তু ভাল, সমনিয়াৰ লগত গ'লে- এহ কথা পাতি ফূৰ্তি কৰি যাব পাৰি, হয়।
হাঁহি ধেমালিৰ ফূৰ্তিৰ মাজত মানে যাই থাকিব পাৰি। আৰু ওচৰৰ পাজৰৰ মানুহ বিলাকৰো মানে তেওঁলোকৰ লগত মানে- কথা পাতি যাব পাৰি আৰু, উম ভাল ন কি কি মানে- তেতিয়া মানে অলপমান চৰ্চা হয় নিজৰ এই আৰু। সেইটো কাৰণে মানে ভাল আৰু ট্ৰেইনত মানে উপভোগ কৰা।
এতিয়াতো ট্ৰেইন তোমাৰ কি এতিয়াতো বহুত ভাল ট্ৰেইন আহিছে এতিয়া বহুত ভাল ট্ৰেইন।
হয় হয় হয় নিশ্চয় নিশ্চয় বাহিৰৰ ট্ৰেইন এতিয়া সেইটো। মই যদি ক'ব যাওঁ এতিয়া ৰাজধানী এক্সপ্ৰেছ। ৰাজধানী এক্সপ্ৰেছে এতিয়া ডেৰশ কিলোমিটাৰ পাৰ কৰি যায় ইমান মানে বেগেৰে যায় মানে মই উঠি পোৱা নাই বাৰু মানে গৈ পোৱা নাই উপভোগ কৰিব পোৱা নাই কিন্তু ইমান ওচৰৰে এনেকে পাৰ হৈ যায়। হয় মানে মই ধৰিবই নোৱাৰো।
অ তাত থাকিও ওলাইছে এতিয়া তাত থাকি স্পীড ট্ৰেইন ওলাইছে এতিয়া বুলেট ট্ৰেইন ওলাইছে
ট্ৰেইনসমূহ ওলাইছে।
জাপানৰ বনাই আনিছে আৰু তোমাৰ এ হয় আৰু এতিয়া তোমাৰ এখন নতুনকে ট্ৰেইন ওলাইছে। কিবা নাম শুনিছানা বন্দে ভাৰত
অঁ বন্দে ভাৰত হয় নিশ্চয় নিশ্চয় শুনিছোঁ।
অ সেইখন হয় হয় সেইখন ট্ৰেইনটো ভাল বহুত। ভাল হ'ব ট্ৰেইন এইখন ট্ৰেইনো ওলাইছে।
আমাৰ অসমৰ পৰা মানে কামাখ্যা মানে এই গুৱাহাটী ষ্টেচনৰ পৰা। মানে হাওৰা লৈ যায় ও কলকাতালৈ ঠিকে ঠিকে সেইটো মানে ভাল কৰিছে ওচৰতে মানে এনেকুৱা পদক্ষেপ লৈ থাকিব লাগে চৰকাৰে ট্ৰেইন সমূহ মানে যাত্ৰাটো যিটো আমাৰ সকলোৰে প্ৰিয় পদক্ষেপ লৈ থাকিব লাগে আৰামদায়ক বনাব লাগে। আৰু নিশ্চয় প্ৰথম কথা এই মানে চাফা তাফা সদায় কৰি থাকিব লাগে কিন্তু এইটো এটা প্ৰধান কাৰণ। মানে মানুহ ৰাখিব লাগে মানে সদায় মানে স্বাস্থ
কিন্তু তোমাৰ এইটো তোমাৰ হেৰিত থাকেই তোমাৰ এচি ডাবত থাকেই এইটো।
অঁ অঁ থাকে থাকে থাকে কিন্তু আমাৰ এই জেনেৰেল যোনটো ক'বলৈ যাওঁ সেইটো মানে অলপমান অৱহেলা কৰে কিন্তু মানুহে।
সেইটো মানুহ বিলাকেও লেতেৰা কৰি ৰাখে।
উম নিশ্চয় নিশ্চয় মানুহ মানুহেই নিজে লেতেৰা কৰে মানুহে মানুহক কৈ থাকে থাকিলেও নহয় সেয়ে আৰু ঠিক কথা বাৰু।
সেইটোৱেইটো বাকী আৰু ভ্ৰমণ কৰবাত কৰিব লাগিব আৰু
অ ঠিকেই ঠিকে মানে কেতিয়াবা ভ্ৰমণ কৰিব মন যায় মোৰ এইবিলাক ট্ৰেইন সমূহত। যাই পেলাই যাত্ৰা কৰি যিহেতু বৰ ভাল পাওঁ মই সেইয়ে আৰু তেতিয়া ভাল লাগিল বোলো আজি
ভাল লাগিল ভাল লাগিল ঠিক আছে বাৰু পিছত বাৰু কথা পাতিম আৰু
অ ঠিক আছে ঠিক আছে নিশ্চয় বাৰু ঠিক আছে অ